হেল্ল' শুনিছানে
অ শনি হয় কেবা
অ অ এইটো নাম্বাৰত নহয় আৰু অঁ অঁ মই এতিয়া ধুনীয়াকৈ শুনিছো তুমি শুনিছা শুনিছানে তুমি শুনিছা
বহুত কমি আছিল মানে এতিয়াহে চাইছো অ শুনিছো শুনিছো শুনিছো
অ অ মোৰ শুনিছো দিয়া অ কি কৰি আছিলা
ভাত খালা
খালো খালো তুমি খালা
সিহে আছিল ছামা
অ অ অ অ হেৰি কি কৰি আছিলা
মই এই কিবা এটা লিখি আছিলো উম তাব এই কিবা আহিছ হিচাপ এটা লিখি আছিলো
অ অ অ আমাৰো এই ভাত অ বনাই আছে আৰু এই অলপ পিছতে বাঢ়িব আৰু মইয়ে অলপমান লে‌ লি লিখি আছিলো হেৰি মানে অলপ জগ্ৰাফী মানে আমাৰ ভণ্টি এজনীয়ে এচাইনমেণ্ট দিয়ে যে
অ জিঅ'গ্ৰাফিত বহুত দিয়ে ন
এছাইনমেণ্টবিলাক দিয়ে যে তাই মানে এছাইনমেণ্টবিলাক মানে মোৰ খুৰা ছোৱালী আৰু এছাইনমেণ্টবিলাক এ এ দিঠ দিলে মানে পঢ়িবও টাইম নাপায় ইপিনে সেই জুনৰ মানে ছেকেণ্ড উইকৰ পৰা তাই পৰীক্ষা মানে গতিকে তাই মোক কৈছে তই এনেই আছ যদি কৰি দেচোন চ মইতো কি আৰু বিলাক ক ভাল পাও চনৰৰ। অ ছেকেণ্ড চেম পালে আৰু এইবাৰ অ আৰু জোগ্ৰাফিৰ তাতে প্ৰেক্টিকেল বিলাক পুৰা দি থাক যে অ তাৰপা অ। তাৰ পৰা তাই বোলো তই কৰি দিচোন এনেই আছ নে কি মই মানে কৰি দিলো আৰু এই লিখি দিলো। এইিলাক তাতো তাতো। হৈই বিলাক লাগে নহয় লিখিব হিচাপ নিকা। অ আৰু মোৰো মানে। হায়া হায়াৰেছে ছেকেণ্ডৰ জিঅ'গ্ৰাফী আছিল যে। মই মানে নিজে গম। ে এক জাপ লিখিব লাগে আৰু বহি আৰু আৰু পুৰা ধুনীয়াকে। এপেই আপোনাৰ তোমাৰ কমেও পোন্ধৰখন মান ওপৰ আঁকিব লাগে মানে বহুত বনাই ক অ অ আৰু মানে আাখৰ বিলাকো মানে তোমাৰ পৰিু পাতি হ'ব লাগে। এটাও মানে কটা কুটা। হ'ব নালাগে পূৰা মানে চিজিলত লিখিব লাগে আৰু। তাতে মই। প্ৰেক্টিকেল কৰি পেলাই
উম।
মাত্ৰ অলপ সময়ৰ পিছত আকৌ ৰাতি কৰিব লাগিব আৰু। তিনি দিনত মানে হৈ যাব আৰু।
অ ভালেই তাই মানে তাই ভালে হৈছে এবাৰ কেইজনী পাইছে তেনেকুৱা ন হেল্প কৰো দিয়া।
এই মেপকেইখন মানে ট্ৰেচিংহে কৰিব লাগে আৰু
অ অ আজিকালি চব সিং
অ অ মোৰ এই খালি জেগাখিনিৰ নাম লিখিবলৈ বাকী আছে আৰু জেগা খিনিৰ নাম লিখি দিলে মানে মোৰ কমপ্লিট হৈ যাব আৰু। তাৰাপা কৰি দিছো। আৰু এনে আছোঁ কাৰণে কিন্তু ব্যস্ত হৈ থাকিলেতো নোৱাৰিম আৰু।
ভালে কৰিছা দিয়া এনে থকাতকৈ ন তাইৰো সহায় হৈছে কিবা এটা হেল্প হৈছে আৰু মানে এ তোমাৰো ধৰা
অ অ তাতে মোৰ হেল্প কৰি আছোঁ আৰু তাইকে হে বাকী ভাত কি বনাইছে ভাত নাই বনাব গৈছে হেমাৰ হেৰিত অ অ তুমি খালা নেকি
আমাৰ নাই নাই বনাইছো মাই হেৰি আমাৰো সেই আজি হেৰি নিৰামিষ সেই বনাব চাগে আমি খাইতো আৰু উম অ বৃহস্পতিবাৰ বিছ কিতাবা
অ অ আমাৰো আজি নিৰামিছে আৰু
উম উম
উম সে সেয়াই আৰু বাকী ভালে আছনা
অ আছো দিয়া মই সেই টিউশ্যন কেইটামান লগাই লৈছো
অ অ অ কি অ অ ভালেই অ অ ভালে কৰাট ক কোন কোন চাবজেক্ট কোন কোন বি বিষয়ত পঢ়োৱা
এ মই ইংলিছ পঢ়াই আছো বৰ্তমান মানে কি নিজৰো অকণমান এক্সপেঞ্চ এটা হৈ থাকে ন
কোন ক্লাছৰ
মইটো এটা ছেভেনৰ তাৰপিছতে এটা আছে নাইন অ
পঢ়াই থাকিলে মানে কি নিজৰো এটা প্ৰেক্টিছ হৈ থাকে আৰু উম পঢ়ুৱাই থাকিলে পাহৰি যোৱা হয় ন কিছুমান বস্তু গতিকে সেইবোৰ মানে ৰিভিজ হেৰি কৰা হয় আৰু
সেইটোৱে
মই মাজে মাজে কিতাপ দুখনমান চাই থাকঁ মানে নহ'লে মানে পঢ়াৰ লগত সম্পৰ্ক এক্জামৰ কাৰণে মানে চাই আছো আৰু আজিকালি এইবিলাক ওলাই আছে যে মানে অলপ মানে অলি ভালকৈ কিতাপত ছাই নহ'লে আকৌ পাহৰি যোৱা হয় যে
পাহৰি যোৱা য পাহৰি যোৱা যায়
সেইটোৰ বাবে এনেই হেৰি কৰি থাকোঁ আৰু
উম ', তোমালোকৰ ভন্টি আছে ন এজনী তাই কোন ক্লাছত? টেন ন তাইকোতো তুমিয়ে চাই দিব পৰা ভাল
অহ ', - অহ ', চলপ ইটো সিটো চাই দি। দিও আৰু নাজানিলে। এনে াইতে টিউশন দিয়া ছে হেৰি কৰি পেলাই। অহ ', - অহ ', সেইবোৰে তেনেকে থাকো আৰু আকৌ আজৰি সময়ত ধৰা ইটো সিটো কৰো।
অহ ', ঘৰৰ কাম দুই এখন তো কৰিবও লাগে।
অহ -অহ সেইটো কৰো তাৰপৰা ধৰা ক মানে কৰ'বাত আলহী আহিয়ে কেতিয়াবা মোৰো যাব লগা হয়। বজাৰ চজাৰ কৰিব লগা হলেও ধৰা নিজে। যিখিনি পাৰো আৰু এইটো শাক - শাক পাচলি। বজাৰতো মানে মই কৰা নহয় বস্তু বিলাক দৰ দাম বিলাক। মই ইমান নাজানো
নাজানা ন উ শাক চব্জি মইবি নকৰো এনেই বাকী কিছুমান বজাৰ কৰো বাৰু
এই শাক চব্জি বজাৰটো মান তেনেকৈ মই ইমান নোৱাৰোঁ মানে এনে আলু পিঁয়াজকেইটা পাৰোঁ আৰু বাকী ধৰা বন্ধাকবি এইবিলাক। মানে পাচলি হওক বা আৰু ফল মূলৰে হওক ইমান মানে এইবোৰ মানে ন কৰ্মনা আইডিয়াটো নাই মানে। সেইটো কাৰণে ধৰা কৰা নহয় আৰু তেনেকে, এইটো এনেই বাকী কি ধৰা তোমাৰসোঁ শুকান জাতীয় বস্তু। সুবিলাক তেনেকা মানে কৰো আৰু। সিটো মানে সৰু সুৰাকে আৰু এৰিছে এইবিলাক আকৌ। অহ', - অহ', নাই - নাই সেইটো - সেইটো মোৰো কৰা নহয় মানে কি বস্তু। সেইবিলাক বুজি নাপায়াই তেমাদিক তাহতে যেনেকে হয়তো মই এ নোৱাৰিম ন ক গিলেও ধৰা বুজিনাপায়।
হ -হ অহ ', আৰু চিনি পোৱাতো মাছ মাংস চিনিও পাব লাগিব ন।
অ সেইতো‌ যিহেতু মই একদমেই চিনি নাপাওঁ কোনটো লোকেল কোনটো হেৰি আৰু আৰু ফল মূলো ধৰা তোমাৰ কমলা বুলি বহুতে তিউৰি বুলি এটা ওলাইছে।
অ অ ওলাইছে মই ফল মূল চিনি পালেও যে মাংসৰ বিশেষকে এইটো যে
উম মইতো একো নাপাওঁ। মইও একো একো সেইকাৰণে মই মানে নাযাওৱেই পৰাপক্ষত। আৰু মোক নপঠায়ো বাৰু। তাৰপা। সেয়ে তেনেকে থাকো কৰো আৰু ইটো সিটো সৰু সুৰাকে কৰি থাকো আৰু অ মানে বজাৰ হেৰি কৰিব। পেলাই। এনেই বাকী তেনেকে এইবোৰ বস্তু। ত কৰা নয়।
মাহঁতৰ গা ভাল আৰু মাৰ?
ঠিকে আছে মা দেউতাৰ ভণ্টি ঠিকে আছে। তোমালোকৰ ভাল? অ অ আজি টিউছন - আজি টিউছন আাছিলে তোমাৰ? অ অ হেৰি ডেইলি ডেইলি পঢ়ুৱা নে?
নাই নপঢ়াও তিনদিন।
কাল আকৌ ধৰা তোমাৰ নিজকতো অকণ
সেইটোৱে - সেইটোৱে। এই দেই মানে গোটেই সপ্তাহৰ ছদিন নো কোনে কৰে আজিকালি নকৰে।
অ আজি আজিকালি না আজিকালিতো দুদিন দুদিন দিনতে হেৰি কয় আকৌ আমাৰ দিনতোতু দুদিন, তিনিদিন, দুদিন, তিনিদিন। তেনেকেই আছিলে। এসপ্তাহ আজিকালি কোনেও এসপ্তাহ ন অ এসপ্তাহ বুলি কোনেও নকৰে। উম কৰিবো নোৱাৰেও ধৰা চব। তু মিলিব লাগিব আৰু আজিকালি ইমান গ্ৰুপ পায় গ্ৰুপ টিউচন।
এইবাহ! আজিকালি আৰু এইটো এটা হেৰি হৈ গৈছে ন মানে এইটো ইনকাম চৰ্ছে হৈছে ন?
ফিজিক্সশালা, ফটন ক্লাছ। এইবিলাক আছে। এইবিলাকতো কৰে। অ এইবিলাক অনলাইনও কৰিব। অফলাইনও তুমি কৰিব পৰা নাই। বা অনলাইনও কৰিব পাৰা, গতিকে আজিকালি ও বিভিন্ন ধৰণৰ সা সুবিধাবিলাক আছে সেই জৰি়য়তে তোমাৰ ছাল বিলাকো আজিকালি বহুত ভাল নাছিলে। আমি পঢোঢ়তে ফটন ক্লাছ তাৰ পিছ ফিজিক্স এইবোৰ নাছিলে কিন্তু এতিয়া মানে সেইবোৰ আছে এটা চছিলেবাছ টাইপৰে আৰু তাত তুমি অনলাইনো কৰিব পাৰা অফলাইনো কৰিব পা বেছি ভাগ মানে ত অনলাইনে হয় আৰু
আমাৰ ইয়াত কিন্তু নাই ফিজিক্সালা অফলাইন অহা নাই বাৰু ইয়াত
অ আমাৰ আহি আছে অনলাইনো আছে অফলাইনো আছে আছে আছে ফিজিক্স চালাও আছে আৰু ফটন ক্লাছো আছে দুইটাই আছে তুমি য'ত কৰা আৰু মানে তাৰ মানে মই নিজে গম পাইছো মোৰ লগৰ এজনী মানে ৰিচপনিষ্ট আছিল কাৰণে মানে বহুত ক্লাছ বিলাক যে বহুত ধুনীয়া হয় আৰু বাহিৰৰ পৰা আহে ন তোমাৰ শিক্ষক বিলাক সেইটো কাৰণে মানে পুৰা তোমাৰ বস্তুতটো একেুটি নাট
নহয় অনলাইনতটো মই সেইটো ভাল বুলি জানোৱেই কিন্তু অফলাইনো গম নাপাওঁ মই দেই
ভাল আৰু মানে কি হয় তোমাৰ ধৰা আজি এইটো বিষয়ৰ ওপৰত পঢ়হোৱালে নহয় এইটো বিষয়ে এসপ্তাহৰ মেইটো ওপৰত তোমাৰ পৰীক্ষা ল'ব তেনেকে তেনেকে মানে বস্তুবিলাক আমাৰ পুৰা তোমাৰ নাইন সিহঁতে যদি তোমাৰ প্ৰথম নাইন এতিয়া তুমি অংশত বহুত বেয়া ন এতিয়া অংক হওক অংক আৰু ছাইন্সৰ কাৰণে বিজ্ঞানৰ কাৰণে মানে ফিজিক্স ফালা তটো মানে বহুত ভাল মানে গতিকে তোমাৰ মানে তাত য দিয়ে মানে জাল্ট মানে তোমাৰ অংক আৰু বিজ্ঞান তুমি গেৰেণ্টি দিব পাৰা নাইণ্টি মানে থাকিবই আৰু অঁ তাৰপ তোমাৰ নিজৰ পৰাও কষ্ট কৰিব লাগিব
নিজৰতে নিজেতো কষ্ট কৰিবই লাগিব ন উম
বোলে সেহ নিজৰ পিনে কষ্ট কৰিবই লাগিব উম উম তাৰপৰা সেইবিলাক আছে আমাৰ এই আজিকালি আৰু আজিকালি তোমাৰ ঠায়ে ঠায়ে জুনিয়ৰ কলেজবিলাক হৈ আছে আগৰ দিনত কিন্তু নাছিলে
নাছিল নাছিল আমি পঢ়াৰ দিনতে জুনিয়ৰ কলেজ এতিয়াতো বাপ প্ৰে এইখিনিত এখন সৈখিনিত এখন
অ এতিয়া গলিয়ে গলিয়ে জুনিয়ৰ কলেজ বিলাক আৰু ল লাহে লাহে মানে কম্পিটিচন বিলাক বেছি হৈ আহিছে মানে আৰু ৰি ৰিজাল্ট বিলাকো ভাল হয় ৰিজাল্ট বিলাক যথেষ্টখিনি ভাল হয় যথেষ্টখিনি ভাল আৰু প্ৰত্যেক মানে শুনিবা তুমি নাইণ্টি আপতে পাই মানে চব
নাইনটিআপতে অ এতিয়াতো থাৰ্ড ডিভিজন নাইকিয়াই হ'ল ন ছেকেণ্ড ডিভিজন থাৰ্ড থাৰ্ড ডিভিজন
সুল স্কুলবিলাকত আমি পঢ়ি থাকোঁতে ফেইল ফেইল ধৰা ইমান নকৰে এটা বা দুটা থাকে আজিকালি তোমাৰ ছেকেণ্ড ডিভিজন টা থাকে
অহ সঁচাকে
বাকী চব ফাৰ্ষ্ট ডিভিজন ষ্টাৰ ডিষ্টিংচন ধনীবোৰাকে পায় আৰু বহুতেতো তোমাৰ এটা এটা বিষয়ত এশৰ ভিতৰত এশ এশও পাবলৈ সক্ষম কম হয় বহুতে পাই উম আজিকালি মানে প্ৰায় প্ৰায় তুমি শুনিবাই তোমাৰ অংকত এশ পালে বিজ্ঞানত এশ হ'ব আৰু আ এইবাৰতো তোমাৰ অসমীয়াত টো এশ পাইছে
অসমীয়াত আৰু সংস্কৃতত পাইছে এই যোৱা বছৰ সংস্কৃতত পাইছে আমাৰ ওচৰৰ ছোৱালী এজনী পাইছে
শ পোৱাটো কিন্তু সহজ কথা নহয় কাৰণ অসমীয়াত মানে কে অ আকা ৰিকা হুঁচুৰ এতিয়া ইংলিছটোত ইমান এইবোৰ দৰকাৰ নাই কাৰণ ইংলিছত একো আকা ৰিকা চন্দ্ৰবিন্দু এইবোৰ বো ইমান নালাগে কিন্তু অসমীয়াত টোত মানে পোৱা টো স অ ইমান সহজ কথা নাই গতিকে এইবাৰ পাইছে তেনেকে বহুতেই আৰু বিজ্ঞান শাখা খাৰো তেনেকে বহুত ভাল হৈছে ফিজিক্স কেমেষ্ট্ৰি সেইবোৰতো বহুত তে এশৰ ভিতৰত এশ পাইছে মানে পোৱা শুনি দেখিনিছো আৰু অ অ সেইবোৰে ভাল হ'লে ভাল লাগে
ভাল লাগে ভাল লাগে শুনিলে ভাল লাগে আৰু ন বাৰু ঠিক আছে দিয়া ন খো উম